হয় শুনিছেনে?
অ মোৰ মাত আহিছে নে ভালকে?
অঁ আহিছে আহিছে বাৰু হয়।
অ নমস্কাৰ।
অ নমস্কাৰ নমস্কাৰ, ভালে আছে আপুনি?
অ মই ভালে আছো, আৰু আপুনি ভালে আছে নে কি কৰি আছে?
মই আছো আৰু এনেই আছো বৰ্তমান ৰুমতে আছো।
অঁ।
অঁ অফিচৰ পৰা ডিউটিৰ পৰা আহিলো এতিয়া এনেই আছো আৰু।
অ তে আপুনি কি বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিব?
অ আজি আমি বায়ু প্ৰদূষণৰ ওপৰত কথা পাতো নেকি অলপ।
অ বায়ু প্ৰদূষণৰ
হয় হয় হয় হয় আমাৰ উম তাকে।
অ আপুনি এনে অ গাওঁ অঞ্চলত থাকে নে চহৰীয়া অঞ্চলত থাকে?
মোৰ ঘৰ বাৰু গাঁও গাঁও অঞ্চলতে, কিন্তু মই কৰ্মসূত্ৰে মানে গুৱাহাটীত থাকোঁ আৰু
অঁ, এ গুৱাহাটীত আপুনি থাক মইো বাৰু গুৱাহাটীতে- গুৱাহাটীৰে নিবাসী, এ গুৱাহাটীত ক'ব গ'লে বায়ু প্ৰদূষণতটো- খুব বেছি বাঢ়ি গৈছে আজিকালি মানে-
বহুত বেছি আপোনাৰ গাড়ী মটৰত ধোৱাৰ পৰা আপোনাৰ কল কাৰখানা ধোৱাৰ পৰা মানে কিমান ধৰণৰ এটা মানে প্ৰদূষণ এৰিয়া হৈ গৈছে গুৱাহাটীখন, ভয় ভয়াৱহ পৰিস্থিতি। হয় তাৰ ফলত আপোনাৰ উম যেতিয়া আমি মানে মই যেতিয়া মানে ঘৰত আহো কেতিয়াবা আমাৰ মানে মেঘা মেঘা মেঘালয় নিকটৱৰ্তী অঞ্চলত মানে আপোনাৰ ঘৰটো হয় মানে। আমাৰ ইয়াৰ পৰা মেঘালয় বেছি দূৰ নহয়, আমাৰ ইয়াতে মানে বতাহটো মানে বহুত ফ্ৰেছ আৰু এয়াৰটো মানে। ধুনীয়া আৰু যে হয় হয় নিশ্চয় আৰু আপোনাৰ মই যোৱা বছৰ দেল্হী লৈ গৈছিলোঁ দুহেজাৰ অ যোৱা বছৰ আগৰ বছৰত একদম- মানে দুইহেজাৰ চৌবিশত গৈছিলো মানে কুঁৱলীৰ নিচিনা পুৰা দাঠ দাঠ মানে এটা পুৰা- ধোৱাৰ পলিউশ্যনৰ এটা প্ৰলেপ এটা পৰি থাকে মানে- ইয়াৰ পৰা গুৱাহাটীত সিমান ডিফাৰেঞ্চ নাপাব বাৰু কিন্তু তাত যোৱাৰ লগে লগে মই মানে একদম বেলেগ ধৰণৰ আৰু মানে বাঘ- কেনেকুৱা মানে এটা বেলেগ-
অঁ তাত মানুহে জীয়াই থকাতো অলপ দিগদাৰী হৈ গৈছে মানে ইমানেই বেছি প্ৰদূষণ।
হয় হয় দিনক দিনে মানে বহুত কিবা হৈ আছে। মানে সেইটো অকল বা কোনোবা চৰকাৰ বা মানে কোনোবা- সংগঠনে যে ঠিক কৰিব তেনেকুৱা নহয় আমাৰ সৰু সৰু আমাৰ সকলো মানুহৰে সৰু সৰুতে সৰু সৰু- একোটাই মানে মানে ঠিক কৰিব পাৰ পৰা যায় কিন্তু বস্তু- সেইখিনিয়ে কিন্তু মানুহে মানে।
এইটো চৰকাৰৰ হাততো নাই বা ডাঙৰ ডাঙৰ সংগঠনৰ হাততো নাই ক'ব গ'লে এইটো। মানুহৰ নিজৰে ভুল আছে অলপ বহুত,
সচাকে আপোনাৰ চাপজ মই বোলে মই নিজে কৈছো মোৰ নিজৰে তেনেকুৱা ভুল হয়। মোৰ অফিচটো এক কিলোমিটাৰ দূৰে নহয় ৰুমৰ পৰা মই বাইকখন লৈ যাওঁ।
অঁ
বা তেনেকৈ যাওঁ আৰু মানে কিছুমান মানুহে গাড়ী লৈ যায় বা এক কিলো আধা কিলোমিটাৰ এক কিলোমিটাৰ তাতছে যদি- পাব্লিক ট্ৰেন্সপৰ্ট ব্যবহাৰ কৰে নাই বা চাইকেল নাইবা -
সেইটোৱে আপুনি একদম ঠিক কথা কৈছে মানুহৰ নিজৰ যান বাহনৰ- ব্যৱহাৰ কৰি কৰি ইমানেই বেছি আজিকালি মানে এইবোৰ যান বাহন হৈ গৈছে।
হয়।
তাৰ ফলত ইমান বেছি। প্ৰদূষণ হয় আৰু এ কাৰ ফেক্টৰী কাৰখানা এইবোৰো ইমান।
ফেৰ এ সেইতো ক'বই নালাগে আপোনাৰ আমাৰ এৰিয়াতে মানে বহুত বিলাক খালি থাই আছিলে আমাৰ গোৱালপাৰা চাইদত।
পথাৰ বহুত ডাঙৰ ডাঙৰ এৰিয়া মানে খালী থাই আছিলে বহুত হাজাৰ হাজাৰ বিঘাৰ। উ বিষা মাটি পুৰা গছ গছনি কাটি চাফা নতুনকেতো। পুতা কোনো চিষ্টেমে নাই গছ গছনি কাটিছে আৰু কোম্পেনী বনাইছে।
সেই এইটো আপুনি ঠিকে কৈছে গছ গছনি তাতে ঠিকে আছে ফেক্টৰী বনাবলৈ এইবোৰো অলপ, আহ আপ দৰকাৰীয়ে বাৰু কিন্তু আকৌ গছবোৰ নোৰোৱে যে সেইটো এটা বেয়া কথা।
আৰু আপোনাৰ তাৰ পৰা যোনটো ধোঁৱাওল ইয়াতে বিয় আৰ মানে বি আৰ চি আৰাৰ কোম্পানী আছে আমাৰ ইয়াতে ইমান এফেক্ট নপৰে আমাৰ ম আমাৰ ঘৰৰ পৰা ত্ৰিশ কিলোমিটাৰ মান ডিষ্টেঞ্চ হয় আৰু তাৰে আশে পাশে থকা। আপুনি বিশ্বাস কৰোঁ মানে একদম মানে ৰাস্তাৰ দি হাইৱে আছে মানে মানে আপোনাৰ সেই, সূৰ্য মন্দিৰ যে আছে সেইটো যোৱা ৰাস্তা তাত মানে। গন্ধৰ কাৰণে আপুনি বাই চলাই যাব নাৰে বমি হৈ যাব গাড়ী চলাই গ'লে আপুনি ফুল গলাছ মাৰি কেনে যাত, যাব লাগিব ইমান ভয় তাৰ মানুহ বিলাক যে কেনেকে থাকে অ আজি আগতে সেনেকা নাছিল আজি দুই ডেৰ বছৰ, মানৰ পৰা তেনেকুৱা হৈছে মানে কি বা কি বা মিক্স কৰে তাতে মানে পথাৰত এৰি দিয়ে পানী বিলাক পানী মানে কিবা লেপ, মানে আৱৰ্জনাবিলাক। আপোনাৰ মাছ ঠাচটো দূৰৰে কথা আপোনাৰ তাতে পোক পৰুৱও কিজানি নাই তাতে সেই পথাৰবিলাকত। ইমান ভয়ানক মানে এটা পলিউটেড এৰিয়া হৈ গৈছে।
মানে ডেভেলপমেন্টৰ নামত মানে এনেকে মানে সিহঁতি কাম বোৰ কৰি গৈ আছে। যে মানে মানুহৰ থ মানুহ আৰু জীৱ জন্তুত থাকিবলৈ মানে। বহুত বেছি দিগদাৰী হৈ গৈছে,
হয় হয় আৰু ইয়াতে মানে গছ গছনি কটাৰ ফলত। পাহাৰ আচলতে পাহাৰ চাহাৰ আ বহুত মানে পাহাৰ চাহাৰৰো গছ কাটিছে মানেই জংলাক যে কটা বুলি কলো সেইবিলাক। ঠাইতে মানে হাতী আছিলে।
এতিয়া আপোনাৰতিয়া হাতীৰ উপাত দিনক দিনে বাঢ়ি গৈছেমাৰ এইবিলাক ত আমাৰ আমাৰ ইয়াতে আহে মানে আমাৰ এখিনি অলপ, টাউন এৰিয়া আৰু মোৰ য'ত ঘৰ হয় মানে গাঁৱৰ ভিতৰত আমাৰ ইয়াৰ পৰা, ডেৰ কিলোমিটাৰ দুই কিলোমিটাৰ জেগাৰ যোনবিলাক গাঁও আছে সেইবিলাকতে মানে আপোনাৰ। হাতীৰ উৎপাত মানুহৰ ঘৰ ভাঙে কিবা পথাৰত অৱশ্যে নহব কিয় কাৰণ। চাৰিওফালে আপোনাৰ মানে ধ্বংস কৰি গৈছে ফলত মানে এইবিলাক আৰু জন্তু জীৱ জন্তুটো ওলাই আহিবই বাহিৰত খাব একো একো নাথাকিলে।
হয় মানে আপুনি ঠিকেই হৈছে যে দুই তিনি বছৰ পিছৰ পৰা এনেকা হৈ গৈ আছে আৰু মানে গুৱাহাটী আগতে। ক'ব গলে গুৱাহাটী ইমানো বেছি মানে বায়ু প্ৰদূষণ ইমান বেছি নাছিল আপুনি অলপ, ক'ব পাৰে যে মানে ভালে আছে জেগাখিনি এতিয়া দে দেল্লীত, দেলহি সমান হোৱা নাই বাৰু।
দেলহি চমান হোৱা নাই বাৰু হয়।
ভৱিষ্যতে তেনেকুৱা পৰিস্থিতি আহিব আৰু লাহে- লাহে যিমান বেছি এইবোৰ বাঢ়ি গৈ থাকিব। আৰু দেভলপমেন্টৰ নামত চৰকাৰে যিমান বেছি অট্টালিকা এনেও বান্ধিব তাৰ পিছত এইবোৰ আছে এইবোৰ কাৰখানা এইবোৰ কিবা- কিবি আপুনি যেনেকে ক'লে বিয়াৰৰ কাৰখানা এইবোৰ কিবা কিবি।
হয় হয় আপ আপোনাৰ ফেক অ কওক।
অ আৰু লাহে লাহে এইবোৰ গাও গাও অঞ্চল বোৰৰো এনেকে ওচৰে পাজৰে। এনেকে এইবোৰ বান্ধি বান্ধি নষ্ট কৰি গৈ আছে আপুনি কোৱা দৰে।
হয় হয় মই যোৰ কথা ক'লো যে গাঁও আছিলে গাঁৱৰ পৰা আপুনি। অৱশ্যে নাই আৰু সৈনিক স্কুল যে আছে সৈনিক স্কুলৰ আশে পাশে হয় মানে এৰিয়াাটো মই যোনটো কথা কৈছোঁ। অ, তাত মানে একদম মানে বেয়া ভয়ানক বেয়া গন্ধ আৰু আমি সিফালদি বাইক চাইক লৈ গ'লে একদম মানে মুখত কাপোৰ সপা দি মানে মাক্স নহ'লে মাক্সও কাম নিদিয়ে আপনাৰ মুখত ধোৱা হাতদি ধৰি নিব লাগিব এনেকুৱা আচৰিত আৰু তাৰে মানুহবিলাকৰ মানে তাৰ গাঁৱৰ মানুহবিলাকৰ থাকাতে- থাকাতে অভ্যাস হৈ গেছি সিহঁতে গন্ধই নাপায় কিজানি এতিয়া।
এ মানে ঠিকে কৈছে আপুনি তেনেদৰে দেলহি মানুহবোৰৰো এনে অভ্যাসে হৈ গৈছে তাত।
অভ্যাস -অভ্যাস-অভ -অভ্যাস হৈ গৈছে কিন্তু কিমান ক্ষতি কৰে আৰু আৰু এটা বস্তু মোৰ মানে কিবা হয় এইটোতো মানে পলিউচনৰ কিবা হতে পৰে আপোনাৰ প্লাষ্টিক।
অ, প্লাষ্টিকৰ এইবোৰ প্লাষ্টিক এতিয়া মান মানুহে গম নাপায় যে প্লাষ্টিক এনে জাহাই- তাহাই এনেকে জ্বলালে কিমান বেছি ভয়াৱহ তাৰ পৰা যে এই গেছবোৰ ওলাই সেইবোৰ কিমান বেছি ভয়াৱহ হ'ব পাৰে মানুহৰ বাব
কাৰ্বন- কাৰ্বন মন অক্সাইড আপনাৰ এ কি বুলি কয় কাৰ্বন -কাৰ্বন ডাই অক্সাইড কাৰ্বন মন অক সেইবিলাক ভিতৰত গলে সেই বিলাক আমা উশাহ- নিশাহত অহ, একদম উশাহ নিশাহৰ ভিতৰত যায় ভিতৰত যোৱাৰ ফলত আপনাৰ হা- হাৰ্ট এটেক নানান ধৰণৰ প্ৰব্লেম মানে হয় আৰু এতিয়া কিমান হাৰ হাৰ্টৰ পেচেণ্ট কিমান বাঢ়িছে আপুনি নিজে জানে
এ আজিকালি হাৰ্টৰ বেমাৰত কিমান বেছি মানুহ মানে
মৃত্যু মুখ পৰি আছে অ, হয় -হয় -হয়। তেনেকুৱা আৰু মানে কিন্তু প্লাষ্টিকটো মানে এনেকুৱা বস্তু আপনি যদি জ্বলাই দিলেও মানে বায়ু প্ৰদূষণ হব মাটিত ফেৰাই থলেও সি মানে মাটিৰ অ, মাটি- মাটিৰ গুণাগুণ ক্ষমতা কমি যাব নোহা হৈ যাব। কিন্তু মানে বস্তুতটো ৰিচাইকেল কৰিব পাৰিলে ভাল হয় আৰু যে এতিয়া মানে আমাৰ ইয়াতে ভাঙা চিঙা লোহা নিয়া মানুহবিলাক আহে প্লাষ্টিকৰ বটল বা
এ
অ, প্লাষ্টিকৰ ঠোহা বিলাক নে -নে নিনিয়ে দিয়কচোন তথাপিও তে সেইটোও যদি কিবা ৰিচাই প্ৰেক্টিকেল কৰিব পা
অলপ কিবা এটা সহায় কৰলেও সহায় হলেও হ'ব আৰু যিমানে মানে চৰকাৰ আৰু ডাঙৰ সংগঠন বোৰক আমি দুখ দিওঁ কিন্তু মানুহৰ নিজৰো বহুত বেছি দুখ আছে ইয়াত। কাৰণ ইয়াত ভাৰতত মানুহৰ মানুহৰ মানে মানসিকতাটো বহুত বেছি বেয়া হৈ গৈছে আৰু অ, চব বচ স্তু সহজতে লাগে আৰু সহজতে কাম বোৰ হৈ গ'লে সকাৰণে খুব বেছি ভাল পায়। এইকাৰণে জহাই তহাই জাবৰ পেলাব প্লাষ্টিক আপুনি কোৱাৰ দৰে জহাই তহাই পেলাই দিবহ
গুৱা -গুৱাহাটীত যে আপোনাৰ বানপানী হৈ আছে তাৰ তাত সৰকাৰক বা কোনো কাকো দুখ দি লাভ নাই মিউনিচি পালিটিক দুখ দি লাভ নাই কাৰণ মানুহৰ কাৰো কাৰণ ডাষ্টবিন দিছে আছে ডাষ্টবিনত নেপেলাই মিলি জি এম চিত নিদিয়ে এই সুবিধা পাইছে। ডাইৰেক্ট নলাত দলি মাৰি দিল তপলাটো সি হয় সেইটো হয় সেইটো জাম হৈ গৈছে বৰষুণ পৰাৰ লগে- লগে পানী ক'ত যাব যাবই নোৱাৰে নালা- নলাই দি ওপৰত। ভাঁহি উঠে পানীটো বানপানী হয় তাৰ পাছত মানুহ মৰিল কিমান কেইটা মানুহ মৰিল এতিয়ালৈকে।
আৰু যিমানে চৰকাৰে ইয়াত চৰকাৰে যিমানে আৰু নালাবোৰ অ, আকৌ যদি ভালকে বনাই তেতিয়াও মানুহে আকৌ তাত পেলাব জাবৰ-জোথৰ একে কথাই হ'ব।
একে কথাই হয় এইটো গতিকে সজাগ হ'ব লাগে আৰু যৌনসাধাৰণ।
সঁচা কথা কলে অ ইয়াৰ মান অ।
কওক কওক মানে সেইকাৰণে মানে মই কি কৰো। এ কেতিয়াবা মাংস চাংস মানে টো কিছুমান বস্তুতটো আনিবই লাগিব। চাপচ চিপছ আনিলোঁ হয় মানে চিপ- চিপ চিপচ -চিপচ - টিপছ আনিলো তেতিয়াতো চিপছৰ পেকেটতো ধৰ প্লাষ্টিকৰে থাকে এইটো আৰু উপায় নাই আৰু মানে। এটো মানে অ, উপায় নাই কিন্তু যেতিয়া মই মাংস বা কিবা চব্জি চব্জি আন যাওঁ ডাৰেক্ট বেগখন লৈ যাওঁ বেগত। আলুটো আলুটো লওঁ কোনো পৰিচ্ছনত নলওঁ মানে। পিয়াজটো লওঁ আৰু মাংস চাংস আনিব গ'লে এটা টিফিন লৈ যাও আৰু টিফিনটোত ল মান এটা হলে পি। হয়। সেনেকুৱা সৰু সৰু কিছুমান ষ্টেপৰ পৰা মানে বহুত খিনি ৰদ পোৱা যায় বুলি ভাবো আৰু মই।
হয় আৰু ঠিকে কৈছে আপুনি মানে ইয়াৰ মানুহৰ। বাহিৰৰ দেশৰ মানুহবোৰৰ পৰা বহুত শিকিবলগীয়া আছে। এতিয়া আমি দেখছো ইউৰোপৰ হক আমেৰিকা মানুহবোৰ হওক তাতে ইমান বেছি ডেভলপমেণ্ট ইমানবেছি সিহঁতে। আহ কি কয় আমাতকে বেছি আহ আগ আগবাঢ়ি গৈছে কিন্তু। কিন্তু প্ৰদূষণৰ ক্ষেত্ৰত আকৌ তেখেতসকল আমাতকে তলতে আছে।
একদম বহুত তলত বহুত তলত তাত নায়ে আৰু কিবাই নাই আৰু প্ৰদুষন নাই।
ডেভেলপমেণ্টৰ নামত মানে প্ৰদূষণটো বাঢ়ি যোৱা নাই মানে লগত।
একদম সঁচা কথা আৰু ইউৰোপলৈকে যাবই নালাগে আপুনি নেপাল। কেতিয়াবা গ'লে নেপাল আপুনি গৈছে নেপালত অ নেপালতে নাই। অ তাৰে প্ৰদূষণ একদম বহুত কম আমাৰ ইয়াতকে মানে ভাল লাগে মানে পৰিৱেশটো।
অ সেয়ে আৰু স আৰু গুৱাহাটীত। টো সেয়ে আৰু গুৱাহাটীত এটা বহুত ভয়াৱহ পৰিস্থিতি মানে হব গৈ আছে। মানে লাহে লাহে হৈছে বহুত মই ক'ৰবাত দেখিছিলো চাই ইন্টাৰনেটত। গুৱাহাটী বিশ্বৰ আটাইতকৈ প্ৰদূষিত আহ। বায়ু প্ৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত। একদম মানে ওপৰতে আছে ক'ব পাৰে দেলহিটো একদম ওপৰতে থাকে সদায়।
সতে ওপৰতে আৰু দেল্লীত মানে একদম আৰু কৃত্ৰিম আৰু তাত যে ইমান গৰম হয় বা। ঠাণ্ডা হয় ঘপ কৰি ঠাণ্ডা দিনত ঠাণ্ডা বহুত এটো কৃত্ৰিম কাৰণ মানুহ সৃষ্টি। অঞ্চল। মানুহে যেতিয়া নেচাৰেল মানে প্ৰকৃতিৰ কাৰণ নহয় আৰু প্ৰাকৃতিক কাৰণ নহয় সেনেকুৱা আৰু।
এ তে মানুহে আৰু নিজেও বুজিব লাগিব চৰকাৰ। চৰকাৰৰ হাতত স চৰকাৰে কি কৰিব পাৰে চৰকাৰে আৰু অলপ সহায় কৰি দিব পাৰে।
হয় এইবিলাক ক্ষেত্ৰত চৰকাৰৰ দুখ দি লাভ নাই আৰু।
অ মানুহৰ নিজৰ ওপৰতে আছে আৰু এইবোৰ আৰু এ।
ঠিক আছে ঠিক আছে বাৰু নহ'লে অ ভাল লাগে ভাল লাগিলে আপোনাৰ দিনটো শুভ হওক।
দিয়ক ধন্যবাদ।
ধন্যবাদ ধন্যবাদ।